হেল্ল', উম আহিছে। বেলেগ নাম্বাৰ দি কৰিব লগা হৈছে, এইডাল নাম্বৰ দি নাই। তাকে, তাৰপিছত আৰু সেইয়া এই তোমাৰ তাৰপিছত বোমাই তাক চাহ-পানী খোৱালে। চাহ-তাহ খাই বৈ আৰু সি গ'ল, তাৰপিছত যোৱাৰ পিছত আৰু মোক মানে বুজাই থৈ গৈছিল। আৰু যে তাক এনেকে আগে পিছে এনেকে কৰিব নিদিবি।
হম, হম, অ মানে তইও আছিলি?
অ, মই আছিলছিলো মানে, তাৰপিছত আৰু মই সি সি মানু্হটো নোলাল, কামটো কৰি সি মানুহটো ঘৰ নোলাল, মইহে ফছিলো তাৰপিছত। সি নোলালে আৰু তাৰপিছত, অই অও বা
আৰু তেনেকুৱা, তেনেকুৱা কেজেং চাগে ক'ত ক'ত লগাই থৈ দিছে।
ঠিক নাই, ঠিক নাই আৰু তুমি, তুমি ভাবা সেইটো হয় বাৰু তুমি ভাবাহে, তুমি তাই ইমান ডাঙৰ এটা কাজিয়া হৈ গৈছে, মই কৈছো নহয় সেইদিখন যদি মানে গাঁৱৰ মাছলে আহি গ'ল হয় নহয়।
অ।
ত মানে একদম দিগদাৰী হৈ গল
ন গম পাই, এতিয়া ধৰ তইহে গম পাও কেছটো, আমিয়ে গম নাপাওঁ।
তাৰ পাছত, আকৌ কেইদিনমানৰ পিছত আগৌ এ যোনটো ল'ৰাই তাক মাৰিম বুলি কৈছিলে, তাৰ লগত আকৌ একেলগে খাই আছে।
কি যে কবি সঁচাকে একে লাজ নাই ন?
নহয় মানে সি না নাইটটো মানে য'ত থব লাগে ত'ত নথয়। আৰু যত হেৰি কৰিব লাগে
তাৰ আৰু কিছুমান কেছ বাৰু শুনিছো, জোৰ-তৰ।
এই বহুত খাতাৰনাক-খাতাৰনাক কেছ কৰে, তোমাৰ এই হেৰি তোমাৰ এ পিঠাকৰ ল'ৰা এটা সত্য বুলি কয়।
হম।
সি কি কৰিলে সি মানে এ সি মানে বিজেপিৰ মানে কিবা মানে হেৰি হয় হা, মানে কিবা এটা উঠিছিলে মানে সি মাজত। ৰাকেশৰ লগতে।
তাৰ পাছত আৰু সি উঠিলে-উঠিলে, উঠাৰ পাছত আৰু সিটো পইচা পাতি পুৰা খৰচ কৰিছে।
উম।
এতিয়া ডেইলি মানে খুৱাই আৰু মানে, যি খাওঁ বুলি কয় তাকে খুৱাই আৰু। তাৰপিছত কি সিহতে মানে দুইটাই মিলি পেলাই ই এ মাইনাই, ই আৰু সত সত্য আৰু মাইনাই মিলি পেলাই মানে এটা জিম খুলিলে চকত।
অ, অ, অ, অ, অ।
উম, শুনা এইটো সেইটোও কেছ এটা আকৌ, জিমটো খুলিলে খুলি পেলাই সেইটো আকৌ নিজৰ পইচা দি খোলা নাই, কিন্তে চৰকাৰৰ কিবা স্কীম কিমে থ্ৰুদি পেলাই আনিছে মানে বচ
আহ, আহ, সি নিজেতো নুখুলে বাৰু সেইটো হয়, উম, উ উম, উম
তাৰপাছত আৰু খুলিলে খোলা পাছত আৰু হ'ল, দিন হ'ল দেই। তোমাৰ দুই তিনিমাহমান হৈ গ'ল।
উম।
তিনিমাহৰ পিছত আৰু সি কি কৰিলে, পইচা-পাতিতো নোহোৱা হৈ গ'ল। ইলেকচনৰ সময় মানে সি ধৰি লও ৰিজাল্ট দিবলৈ সময় হৈছ সেইটো সময়ত পইচা নাই সিহঁতৰ হাতত ওচৰে তাৰ মুখে মুখে মানে হলন মোক এই ল'ৰা এটা ছে চাবাচোন এই যে গাড়ী যে ধ-ধোৱাই যে, ৱাশ্বিং চেণ্টাৰ এটা তাৰে মানে যোনটো ল'ৰাটো মানে মালিকটো তাক মানে বেছি দিম বুলি ক'লে যি মোৰ মানে বস্তুবিলাক এই তোমাৰ এডাল মানে হেৰি এডাল আছে তোমাৰ মানে কি বুলি কয় উম এ মেচিন এটা আছে মেচিনটো মানে তুমি তাক এ এ পোলাপ মাৰিব পাৰা তাৰপিছত আকৌ বাইচি মানে চব অ বিভিন্ন ধৰণৰ মানে এটা মেচিনতে চব লাগি আছ মানে উম এইটো তোমাৰ হেৰি টকাত দেই তোমাৰ সত্তৰ হেজাৰ টকাত কিন্তে আনিছে বুলি কৈছে।
উম
আনি পেলাই কি কৰিছে কৰি লৈ পেলাই সি দে সেইটো মাইনাই কি কৰিছে সেইদিনাখন তাক ফুচলাই ফুচলাই ফুচলাই ফুচলাই এই মালিকটো যে তোমাৰ এই ৱাচিং চেণ্টাৰৰ তাক বিশ হেজাৰ মানত বেচাই দিলে।
অহঁ
তাৰ হাতত পইচা নাই সিও সেইকাৰণে বেছি দিলে মালটো।
উম উম
তাৰপিছত বেছি দিলে সি পিছত ৰিয়েলাইজ কৰিছে যে বস্তুটো ত বিশ হাজাৰ টকা টকাততো নহয়েই অ' মানে নহয় নহয় সত -সত্য যোনটো মানে মাইনাই ধৰিলো মাই উস্তাদি মানে ধৰি লও মাইনাই ধৰি ল এনে কৈ দিয়ে আৰু মানে যে এইটো স্কিম আছে তই কামটো কৰ সি কাম বিলাক কৰে আৰু ইনেই উম নামটোহে লৈ থাকে ধৰি ল সি উম কেডিটো লয় তাৰ পাছত আৰু সি বিশ হাজাৰ টকা বেছি দিলে বেছি দিয়াৰ পাছত আৰু পিছত সি যোনটো মানুহে মানে সত্যয়ে যোনটোৱে সি চলাই আছিল জিমখন
অ'
সিটো পিছতহে ৰিয়েলাইজ কৰিছে যে এইটো বিশ হাজাৰ টকীয়াতো মালেই নহয় এইটো সত্তৰ আশী হাজাৰ টকীয়া মাল তাৰপিছত আৰু আগদিনাখন আমাক মাতি পেলাই আৰু একেবাৰে সি একদম গোটেই জিমৰ যোনটো মেচিনটো সেইটো তাত চিফ্ট কৰিলে কিন্তু তাৰ মুখে মুখে এই হোটেল এই
উম উম উমউম
পইচা পাতি দিলে, দিয়া পাছত আকৌ দিয়াৰ পাছত সি কি কৰিছে
হম হম
সেইটো আকৌ পইচা পাঁচ হাজাৰ টকা এটা সি লৈছে মাইনাই লৈছে
মানে তোৰ দোকান খন যে মানুহটোক যে বেছি দিলে
বেচি দিলে বিশ হাজাৰ টকা যে বেচিলে বেচি আ যোনটো পইচা পাইছে বিশ হাজাৰ তাৰে পাঁচ হাজাৰ টকা মাইনাই মানে সি মুঠতে পোন্ধৰ হাজাৰ টকাহে পালে পিছত তাৰপিছত কেইদিনমানৰ সপ্তাহ মানৰ পিছত সি সত্যই কথাটো মানে গম পালে এনেকে তেনেকে কৰিছে বুলি তাৰপিছত। কাজিয়া তাৰপিছত এই হেৰি মানুহটোৰ লগত তোমাৰ এই ৱাচিং চিন্তা মানটোৰ লগত, অ, একদম কাজিয়া, তাৰপিছত মানে সি সিটো, ততিয়া কিয় বিক্ৰী কৰি দিব, সি, সি বস্তুটো তইক বেচিছিলি, তই মোক মইতো কিনি ললো, তোৰ এইটোতো একো কথা নাই, না, এতিয়া মানে সি বিশ হাজাৰ টকা দিয়ে, আকৌ মেচিনটো মানে, লাগে তাক এতিয়া।
উমম।
এ ডাঙৰ কাজিযা আও, তেতিয়া আৰু মাত বোত
তাৰে, তাৰেই জিমৰ, মাল হেৰিয়ে নিছে ত, আমাৰ মানস দাই নিছে নহয়।
অ, মানস দা দিছে, বাৰু কেইটামান, কেইটামান বেছি দিছে, এই দাম্বেল চামবেলবিলাক টি দিছে?
অ, মানে কি হল, তোৰ কেচটো সেইম বা মাইন নাই বা সিও, সত্ৰেও মানে দুইটাই নাজানে যে, দামটো কিমান, ওস্তাদি মাৰি পেলাই ধৰ ই, বিছ হাজাৰ
ফিক্স, ফিক্স কৰি দিলে, মানে আৰু নহয় মাইনা জানে, মাইনা বহুত টেঙৰ, মাইনা জানে মাইনা, মাইনাৰ দুইফালে মিলাই, থৈছে মানে ইফালৰ পাও
অ, ইয়াৰ পৰা যদি পাঁচ হাজাৰ খাইছে, তাৰ পৰা যদি টকা পাঁচ হাজাৰ খাইছে, হৈ
হৈ হৈ, গ'ল কাৰণ যোনটোৱে কিনিব, তাক যদি চলাই কয়, এই বস্তুটো তোক বিছ হাজাৰ টকা দি আছে, যোনটোৰ দাম সতুৰ হাজাৰ টকা, আশী হাজাৰ টকা তই লৈ ল, মোক পাঁচ হাজৰ টকা দিয়ে, খেলা খত আৰু সিও, সিও হয়ো হয়। সি একে অনলাইনত চাই আহিলেগে, আকৌ টাউনত গৈ পেলাই, ক'ৰবাত সুধিলেগে সি
হা।
গম পাইছে যে
মানে ইহঁত দুটাৰ নামত যদিও জিনটো আছিলে, মানে মেইনলি খৰচ কৰিছিলে চাগে ই
অ সত্য, সত্য, এই মানে মাইনা তুমি যেনেকে কৈছা ক্ৰেডিট লয়, সি ক্ৰেডিটেই নামতহে। সিহঁতে চাগে, কাজিয়া লগাই দিলে, তাৰ লগতো। এতিয়া মাত বোল, এতিয়া মাত বোল নাই, আকৌ যেতিয়া লগ পাব আকৌ কোনবাই ইনাৰমি তুমি দেখিবাই এই ফাংচনত একেলগে বহি আছে। মই কৈছো নহয়, মানে কি কম আৰু উম।
কি হ'বই? বাকী হেৰি যে, অ, তই মানে গম পাবি, তই লগত আছটো তই কিমান কি চাই, গমেই নাপাৱ এতিয়া তই
এই বা কিমান কি, কি, কি কত কেজেং লগাই থৈছে, ঠিক নাই। আৰু, আৰু যে সি যে, আৰু যে, সি কৈ থাকে যে, যে এই যে, নিউজ কৰি যে খানা খাও, নাখাও, এই বহুত পইচা খাই বহুত। পইচা একদম মানে, মানে বহুত পইচা খায়।
জানো এই দাবী দিয়ে।
দাবি দিয়ে।
কিয় এবাৰ মাৰ খাই, অহা নাআছিল নেকি।
ফ, নিউজ পাৰিম বুলি কৈ, কৰা পিছত কি কৰে, উম, যাক, যাক নিউজ দি দিয়ে, দিয়াৰ পিছত যেতিয়া, নিউজ কৰিবলৈ যায় সিতে ভই খায়, মানে মালিক বিলাকে পইচা দিয়ে, এই, এই বহুত ব বেয়া ডিমাড কৰে, মানে সিহিতে যে
সেইটোৱেইটো মানে কি হ'ল, তোৰ ভিডিঅ' এটা কৰিব, বা নিউজটো কৰিম বুলি কৈ দিয়ে।
উম।
তাত কয় যে, এইটো এতিয়া যদি মিডিয়াত দিব নালাগে, তেতিয়াহ'লে আমাক পইচা দিয়ক।
পইচা দিয়ক, সিন্তে পইচা দিয়ক বুলি নকয়েই, আৰু নিউজত দিম বুলি ক'লে, ধৰি লও তোমাৰ ভাল বেপাৰ এটা, ভাল, মানে ভাল পত প্ৰফিট, তুমি চলি আছে।
সেতু এ,
তুমি তাত কিবা এটা তোমাৰ অকমান ইলিগেল কাম এটা চলি আছে, কিন্তু এনেকা নহয় যে গোটে, কোম্পেনীটো তোমাৰ একে ইলিগেল হৈ আছে, কিবা এটা কাৰণত, তুমি কৰিব পৰা নাই, সেইটো বেলেগ এটা কথা। সি, সেইটোক খুচৰি পেলাই মানে তোমাৰ কৈছো নহয় কৰি দিম বুলি ক তুমি মানে উদজাচি নিজে ক'ব লাগিব তোমাক কিমান দিম বুলি কোৱা সি সেইটো ফাইদা উঠাই পুৰা
পাব কোনোবাদিনা মাৰ খাব
পইচা নাখাও নাখাও মই সচাঁ তুমি ঠিক কথা কৈছা ই কোনদিনাখন কি হৈ যাব ঠিক নাই বহুত
উম চাবি তই ই কোনোবাদিনা মা মাৰ খাব মানে বেয়াকে খাব চাবিচোন সি হয়তো একেবাৰে হেৰি এৰিব লাগিব অ' এই তোৰ পৰ্টেল এৰিব লাগিব।
ক এদিন-এদিন তোমাৰ, এদিন এ অ' আৰু এবাৰ তোমাৰ কি কৰিছে এ এই এই তোমাৰ ডিপুদাৰ যে এই ফেক্টৰীটো যে নীলা ফেক্টৰীটো
অ' অ'
সেই ফেক্টৰীটো মাটিতো অলপ গণ্ডগোল, অ' গণ্ডগোল আছে মানে তাত। কিবা যোনটো মালিকটো উম' ছত সি এতিয়া কি কৰিছে সেইটো সি কিবা মানে কিবা গণ্ডগোল আছে এ ক'লে নিউচ চিউজ কৰিম বুলি।
উম'
কৰিম-কৰিম বুলি কোৱা পাছত আৰু মালিকে গম পালে, মালিকে গম পাই ফোন মাৰিছে, ফোন মাৰি কৈছে হেৰি আমি একেলগে লগ ধৰি পেলাই চাহ চাহ খাম। চাহ একাপ খাবাচোন, খাম বুলি ক'লে আহিব অলপ সি এনেকে ক'লে তাৰপিছত কিবা দিছে মানে তিনি লাখ টকা দিছে, তিনিটাৰে মাজত দেই, এইটো খাইছে আকৌ যে তাত বালিশা পৰা যে মাৰিবলৈ আহিছিল মানুহটো।
অঁ।
সেইটো মানুহ আছে আৰু কোনবা এটা আছে তিনিটা মানুহে। সিহঁতে তিনি লাখ টকা দিছে। বেছিকে দিছে পইচা তাৰপিছত ক'ৰবাত ক'ৰবাত ৰেষ্টুৰেণ্টখনত গৈছে হেৰি চেৰি খাইছে। সেইটোতো জানাই আৰু বিল মানে ধেৰ বিল হৈছে আৰু একদম ডবল বিল হৈছে। তেৰাছল আৰু তিন লাখ টকা দিছে তিন লাখ টকা দিয়াৰ পিছত মাই সি মোক কোৱা মতে মাইনাই। মাইনা খেনো মাইনা হেনো কিমান এ বিশ হাজাৰ নে ত্ৰিশ হাজাৰ টকা এটা এনভেলভত সোমিয়াই পেলাই মানে তাক ঘৰ দিবলৈ আহিছিলে। সি হেনো নললে সেইটো পিছা তাৰপিছত সি যে খোজ কুচনিতে মানে সিঁৰ কুচনৰ এই চোফা কুচননিতে সুমিয়াই থৈ গুচি গ'ল আৰু। সিমানে লোৱা নাই আৰু এতিয়া বিশ হাজাৰ বিশ হাজাৰ টকা লৈছো বুলিয়ে কৈছে। কমেওতো তোমাৰ তিনটা বজাতো এক হ'লেও বাৰু ভাবাইছ
আৰামচে আৰামচে।
এনে ক এ তুমি তুমি ভাবাচোন হে অঁ। তুমি ভাবাহে বাৰু ঠিক আছে বাৰু সি পইচা পাতি নলয়ে। সি ডেইলি খায়। তাত মানটলিটো এনেকা নহয় যে। অ মানে গোটেই মাহ বাৰ মাহে সি দৰমুহা পাব চৰকাৰী চাকৰি নিচিনা।
আৰু ডেইলি খাই মানে সেইটো দিনৰ পৰা ৰাতিপুৱা নাখায় নেকি?
সেইটোৱে দেইলি আৰু পাই ক'ত পইচাটো
জানো নাজানো আও
টো হ'লেতো থাকিব লাগিব না
মানে কি জান ই মানুহটো এনেকুৱা হৈ গ'ল চব দুই নম্বৰে
অ অ
সি মাথাই মাৰে সেইটো খালি সি থাকেহে তেনেকে
উ উ বহুত টঙৰ বহুত কিবা কিবি কৰি থাকি
কি কবি আৰু পাব পাব কবাত ভাল মানুহে পালে এবাৰ সেই তাকে আৰু ইয়াকে দিছ ন কটকী চুকৰ' যে চকু তকু ফুলাই দিছিল নহয়
পাব
দিব অকণ ভাল মানুহে পালে
অহ চাই যোনে ভয়ে নকৰে কিয়াৰে নকৰে
অলপ ওপৰত হাত থকা মানুহ হ'লে কথাৰ মানে
দে ময়ো সেই এই ফোন মাৰিছিলে তই যে ফোন মাৰিছিলি ফোন মৰাৰ সময়ত এই আকৌ ফোন মাৰি আছিলে যাই বোলে সবতো যাও আৰু দিয়া তেনে বাকী হেৰি সিহঁতৰ মাত শুনি আছো আহিলে খুৰীহঁত আহিল নিকি কেতিয়া আজি
কালি আহিলে তোমাৰ
দে তেনে ঠিকে আছে সন্ধিয়া লগ পাম ন মই যোৱাৰ আগত তোক মেছেজত ফোন এটা কৰিম উম দে